হেল্ল'
হেল্ল'
অ কি
মই আছোঁ ৰবাবহি এনেই আছোঁ তুমি
ময়ো এনেই মোবাইল চাই আছিলো ৰবা
অ অ অ খালো খালো তুমি খালা
মই খালোঁ ৰবা এই অহাকালি অ ঘৰতে আছো ঘৰতে আছোঁ এই আমাৰ অহাকালি কলেজত আমাৰ এটা উৎসৱৰ মানে ওপৰত সাংস্কৃতিক অনুষ্ঠান হৈছিল নহয় তুমি নগলা নেকি
মই যোৱা হোৱা নাই ৰবা মোৰ অলপমান কিবা মানে প্ৰব্লেম হৈ গল
আচ্ছা আমাৰ তাতে কিন্তু অনুষ্ঠান তোমাৰ মানে আমাৰ যিবিলাক এই জনগোষ্ঠী আৰু বিহু তাৰ কথা কিন্তু আলোচনা কৰিছিল উৎসৱবোৰৰ কথা
হয় নেকি মোৰ যাব ইচ্ছা আছিলে কিন্তু মই এটা প্ৰব্লেমত ফচিযোৱাৰ কাৰণে মোৰ যোৱা নহল এনেই ম
তাকেই দিয়া মানে মই ভাবিছো যে এতিয়া অসমত কিমান মানে উৎসৱ থাকিব উৎসৱ বা সংস্কৃতি থাকিব লাগিব ন কিমান আমাৰ মানে সংস্কৃতি বা উৎসৱেৰে ভৰা অসমখন
অসমখন বাপৰে বহুত সচাকে বহুত সংস্কৃতি বহুত বা ধৰ্ম বহুত জাতি আছে চবৰে চব জাতিৰে নতুন নতুন বেলেগ বেলেগ সংস্কৃতি বেলেগ বেলেগ উৎসৱ
হয় দিয়া তাকেই বাকী তুমি বিহুতো অসমৰ প্ৰধান বুলিয়ে ক'ব পাৰে তো বিহুৰ কিবা বিষয়ে জানা নেকি তুমি
জানো বিহু আমাৰ অসমীয়াৰ তিনিটা মই নিজে অসমীয়া ছোৱালী যিহেতু বিহু অসমৰ তিনিটা আৰু মানে এনেই বিশেষকৈ প্ৰধান বিহু তিনিটা এনেইটো বিহু সাতটা ক'ব গ'লে তো সেই তিনিটা বিহুৰ ভিতৰত মোৰ ৰঙালী বিহুটোৱে আৰু একদম ভাল আৰু ভাল লাগে মোৰ সেইটো মোৰ প্ৰিয় অনুষ্ঠান সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠান
হয় নেকি তুমি মানে ৰঙালী বিহুতটো চবতকে প্ৰিয় আৰু
অ মোৰ ৰঙালী বিহুতটো একদম প্ৰিয় চবতছে সেইটো বিহুত মানে ভাল লাগে ডাঙৰে সৰুক এটো সেইটো বিহুত মানে ডাঙৰ দে সৰু
কোৱা কোৱা
কোৱাচোন। মানে এইটো বিহুটো মোৰ এনে ভাল এনেই ভাল লাগে মানে, কি কাৰণ আছে আৰু ডাঙৰে সৰুক ধুনীয়াকে আহ-আদৰ-সন্মানৰে এ মৰম কৰে বা এ আশীৰ্বাদ দিয়ে, সৰুৱে ডাঙৰক সন্মান কৰি কিনে ভৰি এ ভৰি, ভৰি চুই আশীৰ্বাদ লয়। সেইবিলাকেই আৰু আমাৰ সংস্কৃতি আগৰ পৰাই চলি আহিছে বা গৰুক গা ধুৱায় গৰু বিহুৰ দিনা। পুখুৰী-চুখুৰী, আজিকালিতো চহৰতো বাৰু পুখুৰী-চুখুৰী ক'ব গ'লে নায়েই। গাঁৱতে এইবিলাক-এইবিলাক মানে অনুষ্ঠান আৰু ভাল। পুখুৰী-চুখুৰী নিয়ে, গৰুক মাহ-হালধিৰে গা ধুৱায়। লাও খা, বে- লাও খুৱাই, বেঙেনা খুৱাই এইবিলাক আৰু আমাৰ আগৰ পৰাই চলি চলি আহিছে যিহেতু। ত' সেইবিলাকে আৰু দেখিলে আমাৰ মন অসমীয়া মানুহৰ মন মোহিত কৰি দিয়ে একদম। আৰু বিহুৰ একদম সাজ-পোছাক আমাৰ অসমীয়াৰ
সেইটোয়েইটো আৰু যিটো বহাগ বিহুৰ যিটো বহাগ বিহুৰ যিটো ঢোলৰ মাত হওক, পেঁপাৰ মাত, যিটো টো গগনাৰ মাত সেইটোৱে আমাক মোহিত কৰি দিয়ে।
হয় একদম মোহিত কৰি দিয়ে। ক'বই নালাগে বাপৰে, মাত শুনিলে মানে গা নৰখে আৰু, নাচো-নাচো লাগি যায় একদম।
তাকেই দিয়া, বাকী তোমাৰ আ মাঘ বিহু আৰু কাতি বিহু পাহৰি-পাহৰিব নোৱাৰা।
সেইদুটাও পাহৰিব নোৱাৰা। বিহু মানে এটাও পাহৰিবই নোৱাৰা।
তাকেই বাকী মোৰতো বেছি ভাল লাগে তোমাৰ মাঘ বিহুটো আৰু, কবলৈ গ'লে।
মাঘ বিহু ভাল লাগে নেকি? মোৰো মাঘ বিহু বেয়া নালাগে! ভ ভাল লাগে কিন্তু, আটাইতকৈ প্ৰিয় আৰু মোৰ ৰঙালী বিহুটো। তাত মানুহে বেছি ফূৰ্তি কৰে।
হয় দিয়া। মাঘ বিহুতো কম পুৰ্তি নকৰে ত' মাঘ বিহুতো আমি জানোৱেই ক'বলৈ গ'লে, মই আৰু কিবা ভাল লাগে আৰু ক'বলৈ গ'লে তোমাৰ অ ধৰি লোৱা মাঘ বিহুটো আমি ভোগালী বিহু বুলি জানোৱেই। ত' আমি ইয়াতে সকলোৱে মিলিজুলি ভোগ কৰো আৰু ক'বলৈ গ'লে, আৰু তোমাৰ ধৰি লোৱা ইয়াৰে যিটো, ইয়াৰে যিটো সাংস্কৃ-সংস্কৃতি ন? তোমাৰ মেজি জল ৱা হওক, মেজি ঘৰত থকা হওক। এইবিলাক আৰু, আৰু বহুত আছে পিঠা-লাৰু বনোৱা, আমাৰ মাহ
সেইবিলাকেই আৰু চবে মিলি যেতিয়া ভোজ-ভাত খায় খেল-ধেমালি কৰে এইবিলাক আগৰ পৰাই চলি আহিছে ৰজা-মহাৰাজৰ দিনৰ পৰাই, শিৱসাগৰ যেনেকে এই মহযুঁজ, কুকুৰা-যুঁজ। এইবিলাক পৰম্পৰাতো আগৰ পৰাই চলি আহিছে মাঘ বিহুত, মেজি জ্বলোৱা ভেলাঘৰ জ্বলোৱা সকলোৱে মিলি ভোজ-ভাত খোৱা, উৰে ৰাতি তাতে মেজিৰ গুৰিত। ধুনীয়াকে মানে এ গা-গান-চান বজাই নাচি নাচ-নাচনীবিলাকে, ঢুলীয়াবিলাকে, সেইবিলাকে আৰু এটা ডাঙৰ-ডাঙৰ ফূৰ্তি।
হয় দিয়া মানে, বিহুৰ কথাটো তুমি কি ক'বা? ক'বলৈ গ'লেতো শেষে নহ'ব। আৰু আছে আমাৰ কাতি বিহু, কঙালী বিহুটো আমি। সেইটো টোও আমাৰ কাৰণে এটা বিশেষ গুৰুত্বপূৰ্ণ।
হয়, সেইটো বিশেষ গুৰুত্বপূৰ্ণ। বিশেষকে খেতিয়কসকলৰ কাৰণে।
অ' মানে তোমাৰ এই যে খেতিত যিটো চাকি জ্বলায়, সেইটোৱেটো চাকি জ্বলাই যে।
সেইবিলাকে আৰু চাই-চাই ভাল লাগে, খেতিৰ মাজত ধুনীয়াকে আকাশবন্তি জলায় সিহঁতে, খেতিয়কবিলাকে আমাৰ ইয়াতেটো চহৰত আজিকালি আৰু দেখা পোৱাই নযায়-নাযায়।
তা-তাকে দিয়াচোন এতিয়া চহৰতনো ক'ত পাবা তুমি খেতিৰ পথাৰ পাবা, ক'তনো পাবা এইবিলাক, এই মানে এইবিলাক যিটো ইটাৰে নিৰ্মিত, চিমেণ্টৰে নিৰ্মিত বিল্ডিং বিলাকত ক'ত
অ' ইয়াতেতো এইবিলাক দেখিবই পোৱা নাযায়। গাঁৱৰ এইবিলাক চব সেউজীয়া ধান-পথাৰৰ মাজত খেতিৰে তুমি এ, মানে খেতিৰে কি বিভিন্নতা!
তাকে দিয়া মোৰ মতেতো এই অসমৰ যিটো সংস্কৃতি সেইটো চাগে এ সংস্কৃতিটো তোমাৰ এতিয়া গাঁও বিলাকে ধৰি ৰাখি আছে আৰু।
গাঁওবিলাকে এ নি পালন কৰি আহিছে আৰু। আমাৰ চহৰৰ মানুহৰ ক'ব গ'লে এতে না সময় আছে না ভাল যোগাৰ আছে, না কি আছে?
তাকেই বাকী আমি আহ আমাৰ যিটো সংস্কৃতিটো আছে, বিহু আছে সেইটো বিহুত তো এতিয়াৰ সময়ত মানে মানে নোহোৱা হৈ যোৱা যেন লাগিছে ন অলপ চলপ আগতকে তুমি কি ভাবা সেইটোক লৈ তুমি কি ভাবা
হয় এতিয়া এইবিলাক কমিয় কমি যোৱা হৈছে মানুহে এইবিলাক পৰম্পৰা বিলাক ভালকে ধৰি ৰাখিব খোজা নাই বা মানে চবৰে এনেকুৱাই আৰু থাকিলে থাকিব যিখিনি কৰিব পাৰে সেইখিনিয়ে কিন্তু সেইখিনিতো মানে একদম সেই নহয় আৰু যে তাতছে আৰু মানুহে বেছি চেষ্টা কৰিব লাগিব গাঁৱতো মানুহে ধৰি ৰাখে তথাপিও আৰু গাঁৱৰ মানুহ বিলাকেও আজিকালি সময়সীমাটো এইবিলাক কমাই দিছে এইবিলাক কাৰণে আৰু আৰু আমাৰ চহৰৰ মানুহৰ পিঠা লাড়ু এইবিলাক তিলৰ লাৰ গুুৰৰ লাড়ু এইবিলাক বনোৱা সময়ে নোহোৱা হৈছে চব কিনি কিনিয়ে অনা হৈছে আগতে আমাৰ ঘৰত আইতাই পিঠা বনাইছিলে সেইবিলাক সৰুৰ পৰাই দেখা পোৱা যায় এতিয়াো এইবিলাক চব কমি গৈছে সংস্কৃতি ধৰি ৰখা মানে টান বুলে ক'ব পাৰি আৰু তাৰে মাজতেহে কেতিয়াবা মানুহে আৰু ভালকে পালন কৰি যায় এইবিলাক
তাকে দিয়া এই যিটো আমাৰ সংস্কৃতি আছে ন অসমীয়া যিটো সংস্কৃতি বিহুৰ বিহু যিটো হয় ন এই বিহুত আমি আমি নিজৰ যিটো ন নতুন প্ৰজন্ম আছে ন সেই নতু নতুন প্ৰ প্ৰজন্মৰ কাৰণে আমি সেই টো সদায় অ মানে সাঁচি ৰাখিব লাগিব মানে সদায় আমি তাক মানে প্ৰখ্যাত কৰি লৈ যাব লাগিব এইটো বিহুৰ দ্বাৰাই আমি পৃথিৱীৰ আগত জনজাত হৈছোঁ বা বি মানে মানে প্ৰখ্যাত হৈছোঁ তো আমি এই যি নিজৰ এটা অসমীয়া হিাপে সংস্কৃত এই সংস্কৃতিটো আমি যাতে সদায় আগবঢ়াই লৈ যাওঁ নতুন প্ৰজন্মক যাতে এইটো আমি আহ মানে দি থৈ যাওঁ আৰু মানে আমাৰ সংস্কৃতিতটো আমাৰ লগত সচাই মানে আমি যাতে সদায় শিপাৰ লগত আমাৰ যিটো শিপা সেই শিপাৰ লগত যতে সদায় আমি জড়িত হৈ থাকো ম এতিয়া আমি যিটো আমাৰ সংস্কৃতি আছে এই সংস্কৃতিটো আমি সদায় সংৰক্ষণ কৰি থৈ দিব পাৰিম আৰু
এইটো ধৰি বান্ধি ৰাখি থাকিব লাগিব আৰু
ৰাখিব লাগিব আৰু সেনেকে আৰু তোমাৰ এই যি বিদ্যালয় বা মহাবিদ্যয়ালয় কলেজ সেইবিলাকৰো ভূমিকা আছে ইয়াতে ন তুমি কি ভাবা সেইবিলাকৰ ভূমিকা
বিদ্যালয়ৰ মহাবিদ্যয়ালয় বিলাকেতো আজিকালি যদি এনেকে আমাৰ আমাৰ যোৱাকালি আমাৰ কলেজত যেনেকে এইবিলাক স অসমীয়া সাংস্কৃতিক উৎসৱটো হ'ল সব কলেজে যদি এনেকে বা সব মহাবিদ্যালয় যদি এনেকে পালন কৰি যায় তেনেহ'লে ষ্টুডেন্ট বিলাকেও ছাত্ৰবিলাক ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকে এইটোৰ বিষয়ে মানে গম পাব পাৰি আৰু এইবিলাক অনুষ্ঠান পাতিলে ভাল হয় নতুন প্ৰজন্মৰ বাবে সংস্কৃতিৰ প্ৰতি আগ্ৰহ বাঢ়ি আহে আৰু বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন উৎসৱ মিলিয়ে মানে এইবিলাক অসমৰ সংস্কৃতিৰ ৰামধেনু সৃষ্টি কৰিছে ন ত এইবিলাক যিমানে আগ আগবাঢ়ি লৈ যাই থাকিব সেই সিমানে নতুন প্ৰজন্মৰ কাৰণে সহায়ক হৈ যাই থাকিব আৰু সেইবিলাকৰ বিষয়ে গম পাই আহিব
তাকেই দিয়া মানে এইবিলাক আমি যেতিয়া আমি যিমানে প্ৰচাৰ কৰো সিমানে মানুহৰ মাজত সিমানে মানুহ বিলাক আগ্ৰহী হ'ব সিমানে মানুহ বিলাক ইয়ালৈ মানে এইবিলাক কৰিবলৈ আগুৱাই আহিব আৰু তোমাৰ এইবিলাকৰ দ্বাৰাইটো আমি অ নিজকে এটা চিনাকি দিব পাৰিম বাহিৰত গ'লেও যে আমি ইয়াৰ পৰা আহিছো আমি আমাৰ ইয়াতে এইটো মানে বিখ্যাত আৰু এইটো মানে আমাৰ কাৰণে এটা গৌৰৱ হয় আৰু যাতে আমি নিজৰ বিহুটোক আমি আৰু আগলৈ আগবঢ়াই নিব পাৰোঁ আমই তাৰে কামনা কৰোঁ আৰু যাতে আমি
হয় আমি অসমৰ বাহিৰত গ'লে ধুনীয়াক আমি অসমৰ অসমীয়া বুলি চিনাকি দিব পাৰিম আৰু এনেকে সামাজিক মাধ্যমৰ যোগেদিও আমি বহ বিহুতো অসমৰ উৎস সমগ্ৰ বিশ্বৰ আগত তুলি তুলি ধৰিব লাগিব আৰু এতিয়া বিদেশতো অসমৰ বিহু আৰু অন্যান্য উৎসৱৰ বিষয়ে বহুতে জানে ইয়াৰ ফলত আমাৰ এইবিলাক অঁ বিহুৰ এইবিলাক চাই চাই পৰ্যটন আৰু অৰ্থনীতি দুয়োটাই লাভান্বিত হয় দিয়কচোন
অঁ সেইটোৱে আৰু আৰু তোমাৰ তুমি পিছে বিহু নাচিবলৈ জানানে ন জানা
হয় জানো জানো
মানে তুমি এই যি অঁ বিহুৰ সেইটোয়ে তো মানে বিহুত ফাংচন হয় তোমাৰ এনেুৱা মঞ্চত অঁ নাচিবলৈ গৈছে যে মানে
অঁ গৈছোঁ গৈছোঁ হয় বিহুৰ সাজ পোছাক জোৰ দেখিলে একদম মন মানে আকৰ্ষণি কৰি ন পেঁপা গগনা জোনবিৰি ঢোলবিৰি গামখাৰু
মানে আমাৰ যিটো সটো বিহুৰ অ সাজ স পোচা সেইটো সেইটোৱে কিন্তু বহুত আকৰ্ষণীয় আৰু কবলৈ গ'লে
সেইটোৱে আমাৰ অসমীয়া মানুহৰ পৰিচয় আৰু
তাকেই দিয়া দিয়াতে আজি হ'ব দিয়া নহলে
অঁ আজিলৈ হ'ব দিয়া
দিয়া